হেল্ল'
শুনা পাই আছা?
হয়, একদম পাই আছো মই। তুমি মোৰটো শুনিছা নে?
হয় শুনিছো।
অ, কি কৰি আছা তুমি?
আছো, এনে বহি আছো ৰবা।
অহ
বাকী ভালে তোমাৰ ভালনে
অ ভালে আছো দিয়া তোমাৰ
অ ভালে মোৰো কি কৰি আছা বৰ্তমান তুমি এতিয়া
অ মইতো এতিয়া এনে বহি আছো।
অ
এ তেতিয়াহ'লে আমি আজি আমাৰ দৈনন্দিন জীৱনৰ বিষয়ে অলপ আলোচনা কৰিব পাৰিম নে?
হয় পাৰিম দিয়া
তেতিয়াহলে মোক আহ আপোনাৰ পৰাই মানে আৰম্ভ কৰো তুমি মোক কব পাৰিবা নেকি যে তুমি কি কৰি আছা দয়া কৰবাত মানে পঢ়ি আছ নে কিবা কাম কৰি আছ নে কিবা চাকৰিত কেনেকুৱা কৰি আছা জনাব পাৰিবা নেকি অলপ?
হয়। মই বৰ্তমান এতিয়া চাকৰি নাই কৰা, তেনেকুৱা পৰীক্ষা কিছুমান, দিয়া হৈ আছে মই বৰ্তমান এখন এখন স্কুলত সোমাই আছোঁ বৰ্তমান স্কুলখনৰ পৰীক্ষা সমূহ চলি আছে।
তেতিয়াহলে তুমি কোনটো কোনটো ক্লাছ কৰা এইটো জনাব পাৰিবা নেকি
হয় মই মই ষষ্ঠ শ্ৰেণী, সপ্তম শ্ৰেণী, অষ্টম শ্ৰেণী আৰু নৱ নৱম শ্ৰেণী। বৰ্তমান পঢ়াই আছো আকৌ আহ শ্ৰেণীসমূহ সাল সলনি হৈ থাকে কেতিয়াবা। তৃতীয় শ্ৰেণীতো পঢ়োৱা যায় তেনেকুৱা
আচ্ছা হয়
আকৌ আহ সিহঁতৰ ক্লাছসমূহ প্ৰথম প্ৰথম ক্লাছত থ প্ৰথমত থাকি কেতিয়াবা কেতিয়াবা দিতিও থাকে। দৈনন্দন্দিনত চাৰিটাকৈ ক্লাছ কৰা যায় মোৰ।
অ সদায় মানে তেনেকে কৰা যায় আৰু
হয় হয়, চাৰিটাকৈ কৰা যাই।
অ তেতিয়াহলে আহ আপোনাৰ অভিজ্ঞতা ক'ব পাৰিব নেকি মানে ক্লাছ কৰি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে নে মানে বেয়া লাগি বা মানে কৰিব মন যায় থাকে সদায় তেনেকুৱা ক জনাব পাৰিব নেকি
মোৰ ক্লাছ সমূহ কৰিতো ভালে লাগিছে কিন্তু কেতিয়াবা কেতিয়াবা ল'ৰা ছোৱালী বিলাক উৎপাত বিলাক দেখিলে সিহঁতৰ হাল্লাবলাক দুষ্টামী বিলাক দেখিলে নকৰো যেন অনুভৱ হয়। এনেই কিন্তু পাঠবিলাক পঢ়াই নেক্স, মানে তাৰ ইটোৰ পিছত আকৌ এইটো নতুন কথা এটা বুজাব পাৰিম আকৌ মোৰো, জানিব, শিকাব ভাল লাগে নতুন কথাটো। সিহঁতৰো জানি ভাল লাগে তেনেকুৱা হয় কিন্তু মা মাত ত মোৰ সিহঁতৰ দুষ্টামিবিলাক হাল্লাবিলাক সেইবোৰ মোৰ কেতিয়াবা সহ্য কৰিব মন নাযায় মানে
আহ হয়
অ হয় তুমি কব পাৰি, হয় কওক।
অহ তুমি মানে কোনটো কোনটো চাবজেক্ট কৰা সেইটো জনাব পাৰিবা?
অ মই সিহঁতৰ বিজ্ঞান ক্লাছটো আৰু অংকৰ ক্লাছটো লোৱা হয় বাকী কেতিয়াবা কেতিয়াবা যদি কোনোবা শিক্ষক বা শিক্ষয়িত্ৰী উপস্থিত নাথাকে তেনেহলে এটা,। দুটা হিন্দী ক্লাছ অসমীয়া ক্লাছ যিকোনো ক্লাছত সোমাই যাওঁ।
অ হে।
হয় তুমি তোমাৰ তোমাৰ বিষয়ে কোৱা তুমি কি কৰি আছা এতিয়া।
এতিয়া মই এ একো কৰা নাই মানে তেনেকে স্কুলতো সোমাই থকা নাই। অ কিন্তু মই ঘৰৰ। ঘৰতে মানে ঘৰুৱা শিক্ষক হিচাপে অ মানে সৰু ল'ৰা ছোৱালী বিলাক পঢ়াও আৰু।
অ বহুত ভাল অনুভৱ। তুমি ভাল লাগে নে বাৰু তেনেকে পঢ়া। তেনেকুৱা অভিজ্ঞতা বিলাক কওকচোন?
হয় মানে ভালে লাগে অ কেতিয়াবা ঠিক তেনেকে তুমি কোৱা নিচিনা,। নাই হয় কেতিয়াবা, কেতিয়াবা সৰু ল'ৰা ছোৱালী বিলাকে মানে,। তেনেকে দুষ্ট কৰিতো ভালে পায়, সিহঁতে বেছি শান্তন তেনেকে নাথাকে। চ কেতিয়াবা বেছি দুস্ত। কৰিলে বেছি মানে তেনেকে অসহ্য তেনেকুৱা হৈ যায় আৰু।
এনেকুৱা অনুভৱ হয়।
আহ সেইটোৱে কেতিয়াবা খঙো উঠে কেতি। কেতিয়াবা মৰমো লাগে মানে তেনে কেনেকে গালি পাৰিম গালি পাৰিব নোৱাৰো। সৰু সৰু ল'ৰা।
হয়, বুজিও নাপায়িহঁতে বেছিকে গালি পাৰি থাকিলেহ।
হয়, সকাৰণে আ। আৰু মই ইয়াতে আহ সৰু বেছিভাগ সৰু ছালী ল'ৰা ছোৱালীকে লোৱা হয় যেনে এ। প্ৰথম শ্ৰেণী লওঁ দুজনমান। আৰু তৃতীয় শ্ৰেণীৰো আছে ষষ্ঠ শ্ৰেণীৰ। আৰু সপ্তমমান শ্ৰেণীৰো আছে আৰু অস্ত। টম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ দুজন আছে আৰু। মই এতিয়া বৰ্তমান, অ। ডাঙৰ কেইজনো মানে তেনেকে শান্তকে থাকে কিন্তু সৰু বিলাক বেছি উৎপটীয়া হৈ যায় এইকাৰণে অলপ। মানে অসুবিধা হয় আৰ।
অ স হয় শান্তকৈ বহি নাথাকে। থাইৰতে সিহঁতে কেতিয়াবা।
হয় হয় হয় তেনেকে। আৰু মই, হয়। আঁহ, আৰু মই মানে এ চাবজেক্ট বুলি ক'বলৈ হলে মই। এ অংকৰ চাবজেক্টটো পঢ়াও আৰু ইংৰাজী বিষয়টো পঢ়াও আৰু। আৰু। কেতিয়াবা কেতিয়াবা সমাজ বিজ্ঞান বিজ্ঞান তেনেকে আৰু মানে সিহঁতে যিবিলাক চাবজেক্ট। লৈ আহে সেইবিলাকে মানে বুজাই দিও আৰু ভালকৈ তেনেকে।
বহুত ভাল, ভাল লাগিল আপোনাৰ কথা জানিব পাই বাকী সিহঁতৰ,। পৰীক্ষাসমূহ চলি আছেনে?
হয় সিহঁতৰো পৰীক্ষা চলি আছে এতিয়া, অ কিছুমানৰ খে। হৈছে চাগে মানে অ চব সকলো বিলাক মানে একে স্কুলৰে নহয় একে বিদ্যালয়ৰে নহয়। বেলেগ বেলেগ বিদ্য়ালয়ৰ হয় হয় কিছুমানৰ শেষ হৈছে। কিছুমানে মানে গৰম বন্ধও পালে আৰু কিছুমানৰ এতিয়াহে। পৰীক্ষা চলি আছে তেনেকে।
হয় সিহঁত সিহঁত ব্যয়ক্তিগত। ব্যক্তিগত খণ্ডৰ নে চৰকাৰী খণ্ডৰ জানো।
অ সিহঁতে বক্তিগত হয় কেইজনমান আৰু কেইজনমান তেনেকে মানে চ। চৰকাৰী হয় আৰু
অকে অ আৰু যাব বিচৰা নেকি মানে আপোনালোকৰ স্কুল খনৰ বিষয়ে মানে কেনেকোৱা হয় শিক্ষকেইগৰাকীমান আছে
অ অ সিহত উম উম হয়। আঁহ তেনেকে কি ক'ম আজিকালি ল'ৰা ছোৱালীবিলাক বুদ্ধিয়কো হয় আৰু অকণমান উৎ পতিয়াও হয় সিহঁতে আমি যেনেকৈ আগতে শান্ত হৈ বহি আছিলো শ্ৰেণীসমূহত ছাৰ বাই ছাৰ বাইদেউ সকলে যি শিকাইছিল তাকে শুনি আছিলো। সিহঁত অকমান বেলেগ হয়। কিছু প্ৰশ্ন বিলাক সিহঁতে সুধিব বিচাৰে আৰু অকমান উৎপতীয়া আৰু যিহে কিন্তু বুদ্ধি বুদ্ধিবিলাকো আছে সিহঁতৰ।
হয় হয়
গাৰ্জেনবিলাকো আজিকালি, আগতকৈ সতৰ্ক হোৱা যেন অনুভৱ হয় মোৰ
হয় তেনেকে স্কুললৈ আহে নে খবৰ লবলৈ
হয় আহে কেতিয়াবা অ হয়। কেতিয়াবা যদি ভুলকৈ কিবা শিক্ষক বা শিক্ষয়ত্ৰি যদি কেতিয়াবা কিবা ভুল হয়, কিবা হয়। সেইটো আকৌ স্কুললৈকে লৈ আহে সিহঁতে এইটো বস্তু আপোনালোকৰ ভুল হৈছে। এনেকুৱা তেনেকুৱা সেইটো দেখি বোৰ, ভালে লাগে মানে আচলতে মানে সিহঁতে যে উম মানে ছাত্ৰ বা ছাত্ৰীজনৰ, কি স্কুলত কি বুজাইছে কি বুজি পোৱা। নাই সেইটোক লৈ অকণমান সতৰ্ক হয় সেইটো কাৰণে ভাল লাগে হয়।
তেতিয়াহলে তুমি এনেকেও গম পাব পাৰে যেতিয়া অভিভাৱক বিলাকে তোমাক আহি আহি কব যে ল'ৰা ছোৱালী বিলাক এইখিনি বুজি পোৱা নাই দেই। তেতিয়াহ'লে তুমিও তোমাৰো যদি কিবা তেনেকে বুজোৱাত কিবা ভুল হৈ আছে বা এ কিবা অলপ কমি হৈ আছে তেতিয়া তুমি বেছি ভালকৈ শুধৰাই লব পাৰিবা। নিজকে আৰু বেছি ভালকৈ মানে শিকি পিনে তেওঁলোকৰ পৰাও শিকিব পাৰো দে।
হয় সিহঁতৰ সিহঁতৰ পৰা আমি বহুত শিকিবলগীয়া আছে। সিহঁতৰ প্ৰশ্নসমূহৰ পৰা সিহঁতৰ বুদ্ধি সকলো। সিহঁতৰ যিটো সৃষ্টিশীলতা আছে, সেইটো প্ৰত্যেকৰে বেলেগ বেলেগ। হয় ন, সিহঁতৰ সেইবিলাক জানি কেনে মোৰ বহুত মানে ভালে লাগে। নতুন নতুন, উম।
আৰু এ তোমালোকৰ বিদ্যালয়ত মানে কেইগৰাকী হয়?
অ বিদ্যালয় খনত আ নতুনকৈ ইহঁতৰ নিয়ম বনোৱা হৈছে আগতে নাছিল বাৰু এতিয়া। যিটো ছাত্ৰ ছাত্ৰ একতা সভা আছে, সেইটো নতুনকৈ গঠন কৰা হৈছে। যিটো দেখি ভাল লাগিছে, আকৌ ৱাৰ্ল্ড মেগাজিন ৱাৰ্ল্ড মেগাজিনটো প্ৰাচীৰ পত্ৰিকা। খন বনোৱা হৈছে এতিয়া পোন্ধৰ দিনৰ মূৰে মূৰে। সেইখন সলনি কৰাৰ কথা ভাবিছে তাত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ কবিতা নিজ যে লিখা কবিতা কাহানী বা চিত্ৰ অংকন কৰে তাক দেখি ভাল লাগিছে। ইমানবোৰ সিহঁতৰ চেছ জমা হয়, গোটেইখিনি মানে গোটেইখিনি দিব পৰাই নাযায় তাৰে আধা বা আধাতকৈ অকমান। অকমানখিনিহে তাক আঠা লগোৱা যা বাকীখিনি ৰৈ যায়। সিহঁতৰ তেনেকুৱা আগ্ৰহখিনি দেখি কেনে ভাল লাগে। বাকী তুমি শিক্ষক-শিক্ষয়িত্ৰীৰ কথা সুধিছানে? অ'। তাত ক্লাছ কৰা যি টো ক্লাছ কৰা শিক্ষক-শিক্ষয়িত্ৰী তাত বাৰটা ক্লাছৰ মুঠ অ'
হয়।
পোন্ধৰ-চৈধ্যজন হব নেকি? আকৌ পোন্ধৰ-চৌধ্যতকৈ বেছি হ'ব পাৰে। ষোল্লজনমান। আকৌ জোন- যি- যিসকলে শ্ৰেণী- শ্ৰেণী নকৰে- নপঢ়ায় সেই- সেই সকলো আছে। তাত চোৱাকৈ, যিটো কেৰাণীও বুলি কোৱা হয়। পৰীক্ষাৰ বহীসমূহ ঠিক কৰা বা তেনেকুৱা চাহ বনোৱা, ঘৰ চ ঘৰ পাতি চোৱা, অ'- ল'ৰা ছোৱালীক চোৱা, তেনেকুৱাকৈ আছে। অ' তেনেকুৱাকৈ মুঠ অ' ঘৰ যিবিলাক শ্ৰেণীকোঠাসমূহৰ খিৰিকী-দুৱাৰ বন্ধ কৰি কেনে তালা মাৰ ৰা, গেট খোলা, তেনেকে মিলি চাগে পাঁচজনমান আছে নেকি, তেনেকে মিলি? বাইদেউ দুজন আছে আৰু তেনেকুৱাকৈ ছাৰ দুজন বা দুজন-তিনিজন তেনেকুৱা আছে।
হয়। এতে এতিয়া আপোনাৰ মানে, ইস- হয় অ' আপোনাৰ মানে এতিয়া স্কুলৰ অভিজ্ঞতা আৰু স্কুলৰ বিষয়ে জানি বহুত ভাল লাগিলে। এতিয়া মানে আমাৰ সময়ো হৈ গ'ল। এতিয়া আমি ৰাখিব পাৰোঁ, মানে ফোনটো। ৰাখিব পাৰিম নে? হয় - হয়।
মোৰ তেনেকুৱা কোনো ৰাখিব পৰাকৈ
বাকী এ এ- তাতে ৰ- ৰং এ- কাটি দিবা, কলটো কাটি পিনে, তাৰে তুমি চাবমিট কৰি দিব পাৰিবা।
অ'। অ' চাবমিট দিয়াখিনি নিজে - নিজে আহে নেকি?
হয়। নিজে - নিজে আহে। তুমি এতিয়া কাটি দিয়া। তুমি এতিয়া কাটি দিয়া। কাটি- কাটি উঠাৰ পিছত মানে চাবমিত আহি যাব।
হয় নেকি? ৰ'ব
হয়।
ছাবমিটটো নিজে - নিজে আহে নেকি?
হয়। তুমি কাটি দিলা? কাটি দিয়া তুমি। মানে এঘাৰ মিনিটৰ পাৰ হৈ গৈছে ন'?
হয় নেকি?
হয়।